হেল্ল', শুনিছা নে?
অ, শুনি আছো কোৱা?
কি কৰি আছা?
এয়া এনেই আছো। অ, বহি আছিলো। উম', উম'।
তাকে মই বোলো ফোন এটা কৰো, মইও এনেই আছো।
তাকে অ' ভালে কৰিলা, তোমাৰ পা ফোন অহা নাছিলে, এতিয়া ভাল হ'ল ন? এই জিঅ' নেটৱৰ্ক বিলাক বৰ প্ৰব্লেম অ, আজিকালি এয়াৰটেলেই ল'ব লাগিব যেন পাইছো জানানে?
এয়াৰটেল কৰি ল'বা চিমটো।
মোৰ প্ৰথমতে এয়াৰটেলহে আছিলে।
অ', অ' তোমাৰতো এয়াৰটেল।
অ' এয়াৰটেলৰ পৰা জিঅ' কৰিলো ন' মই, বহুত বছৰেই হ'ল বাৰু। এই মানে এয়াৰটেল কৰিলেও প্ৰব্লেম জানানে, পিছদিনাখনেই কাটি দিব হেৰিত। টো কি আছিলে এইটো।
আৰু এয়াৰটেলৰ কি জানা প্লেনবোৰ দামবোৰ বেছি।
অ' এয়াৰটেলৰ ইমান দাম এতিয়া, এনেকে প্ৰত্যেক মাহে মাহে দি থাকিবলৈও ভাল নালাগে। ন আৰু মানে কি হয় জানা, কিছুমান ক্ষেত্ৰ মানে এতিয়া একজাম টাইমত ধৰা মোৰ মানে ৱাই ফাইটোৱে কাম চলি যায়, মই ভা যে এনে, এনে মানে হেৰি কৰাটো দৰকাৰ নাই ন। কিন্তু পি জিত থাকোতেতো ৱাই ফাই চলি যায়। আকৌ ৱাই ফাইটো যদি নচলায়েই, তেতিয়াহলে নিজৰ নিজৰটো পইচাটো এনে নাযায় ন', কাৰণ সেইটো আমাৰতোতো ফ্ৰী একচেচ হয় ন'। সেইকাৰণে মানে মই ভাবোঁ যে, ৰিচাৰ্চটো শেষ হোৱাৰ পিছত। কমচে কম যেতিয়ালৈকে দৰকাৰ নহয় দুদিন তিনদিন হওঁক এসপ্তাহ মান হওঁক হ'লেও মানে ৰিচাৰ্জটো নহ'লেও চলি যায় হয় নে নহয় আমাক।
এইটোৱে
ৱাই ফাই কলিংটো যায়েই ত' মানে সেই ইয়াৰতেলটো ল'লে মানে কি হয় মই সেইটো কৰিব নোৱাৰো মানে পিছদিনাখনেই ভেলিডিটিটো কাটি দিয়ে নহয়, ইন ইনকামিং কল বন্ধ হৈ যায়। আউটগয়িংটো বন্ধ হ'লে একো নাই, ইনকামিংটো বন্ধ হ'লে দিগদাৰ হৈ যায় নহয়।
দিগদাৰ হৈ যায় অ'। ঘ ঘৰৰ পৰাই ফোন কৰিলে কোনোবাই ফোন কৰিলে
উম, এতিয়া ইমান দূৰত থাকো হয়নে? ঘৰৰ পৰাতো ভয় খাব ন' মানুহে তেনেকুৱা হ'লে।
বিশেষকে ঘৰৰ পৰা আৰু।
অ' আকৌ ঘৰৰ ফোনখিনিও বাৰু তুমি হোৱাটছএপত বাৰু চম্ভালি ল'ব পাৰিবা। মাক যেনিবা কৈ দিবা যে দুদিন মান ৰ'বা কিন্তু তোমাৰ যে অফিচৰ পৰা আহিব। কিবা পা আহিব সেইখিনি কল কেনেকে চম্ভালিবা হয়নে? সেইকাৰণে ইয়াৰটেল কৰিবলে মানে ভাল নালাগে। আৰু মানে পতককে এনেকুৱা হয় যায় আমি এতিয়া চাক চাকৰি কৰা মানুহতো নহয় যে প্ৰত্যেক মাহে হাতত ইমান তাৰিখে পইচা থাক থাকিব বুলি, এতিয়া সেই ৰিচাৰ্জ শেষ হোৱাৰ দিনাখনটো হাতত পইচা নাথাকিবওতো পাৰে মানুহৰ। মানে চোৱা দুশ তিনিশ টকা এটা কম নহয় মানে বেছিও নহয়। বহুত বেছিও নহয়। কিন্তু সেই পইছাটোৱেটো কোনোবা টাইমত মানুহৰ নাথাক কেতিয়াবা এনুক হয় যে তুমি পাঁচ হাজাৰ টকা গোটালা তিনিশ টকা এটাৰ কাৰণেও তোমাৰ কিবা এটা ৰৈ যাব পাৰে।
অ' সেইটোৱে ৰখি যাব।
এইটোৱে ন'
উম, আকৌ ধৰাচোন পাঁচ হাজাৰতো হ'বলটো তোমাক তিনিশ তিনিশ এটা যদি কমি থাকে
অ' সেই তিনিশ টকাটো যদি তুমি মিলাব নোৱাৰা। তেতিয়াও কিমান দিগদাৰ হয় নে? সেইকন টাইমতটো সেই পইচাটোৱে কিমান ডাঙৰ হৈ যায়।
কিমান ডাঙৰ হৈ যায় উম।
এ সেইকাৰণে মানে মই এয়াৰটেল কৰিবলৈ মন নাই কাৰণ ইয়াৰটেলৰো একেই হ'বগে দুদিনমান পিছত।
একেই হ'বগে দুদিনমানৰ পিছত সেইটোৱে।
প্ৰায় মানুহে জিঅ' চাই চাই ইয়াৰ জিঅ' কৰিবলে লৈছে। এতিয়া জীৱন এ জিঅ'ত বেছি মানুহ হৈ যোৱা কাৰণে হয়তো নেটৱৰ্কৰ প্ৰব্লেমটো বাঢ়িছে। কাৰণ এতিয়া গো গোটেই অসমৰ বাদ দিয়া না গোটেই ভাৰতৰ মানুহৰ মানে চবেই চাগে জিঅ'য়ে চলাই নেকি? ইয়াৰটেলৰ চাগে ইয়াত চাগে খুব কম হ'লেও টেন টুৱেণ্টি পাৰ্চেন্ট মানুহেহে ইয়াৰটেল চলাব।
এয়াৰটেল চলাব পাৰে উ।
এইটি পাৰ্চেন্ট মানুহেটো চবৰেটো জিঅ' বুলিয়ে শুনো হয় নে নহয়? বাকী চিম বিলাকটোতো এক দুই পাৰ্চেন্টহে আছে চাগে। সেইকাৰণে মানে কি হয় হেৰি জিঅ'ৰ নেটৱৰ্কটো সেইকাৰণেও কভাৰ কৰিব নোৱাৰিব পাৰে।
উম।
এতিয়া যদি জিঅ'ৰ নেটৱৰ্কটো বেয়া পায়, বেয়া পায় চব মানুহ আকৌ এয়াৰটেললৈ গুচি যায়, এয়াৰটেলতোতো একেই হ'ব। আৰু এয়াৰটেলৰ ডিমাণ্ড বাঢ়ি যোৱাৰ লগে, লগে ৰিচাৰ্জৰো দাম বঢ়াই দিব।
বহাই দিব এনেই বেছি।
উম, উম। মই এয়াৰটেলৰ ৰিচাৰ্জৰ দামটো বেছি পাওঁ, উম।
তাকে চোৱাচোন।
অ', জিঅ'ত ঊনৈশ টকা!
ঊনৈশ টকা। ঊনৈশ টকাটো কিবা এটা ভৰাবলে গাত নালাগে, কিন্তু মোৰ এই বাইশ টকাটো ভৰাবলৈ চব মই গাত লাগে মই নাজানো।
তাকে বেছি টকাৰ ডিফাৰেন্ঞ্চো নহয়।
বেছি টকা ডিফাৰেন্ঞ্চো নহয়, কিন্তু তেওঁ মানে মোৰ গাত লাগে নিচিনা লাগে মোক।
উম, উম। তথাপিতো গাত লাগে ন মানে চোৱা মানুহৰ, মানুহ কেনেকুৱা যে দুটকা এটাও যদি কৰ'বাত কম পাইছে, সেইটোলৈকে যাব।
সেইটো লৈকে যাব অ'।
তুমি যেনিবা ভাবা, তোমাৰ হাতত ঊনৈশ টকা আছে হা। তোমাৰ হাতত ঊনৈশ টকা কা আছে যেনিবা, তোমাৰ কাৰণেতো বাইশ টকাটো বেছিয়ে ন'!
বেছিয়ে অ'।
তোমাৰ একাউণ্টত যদি বাইশ টকা নাই, তেতিয়াহ'লে তোমাৰ কাৰণে বাইশ টকাটো এনেও বেছি হ'ব।
মোৰতো মাজে, মাজে এনেকুৱা হয়, জানানে ঊনৈশ ধৰা কেতিয়াবা এনেকুৱা হয়, যে ওঠৰ টকা আছে। বাকী যে মই এটকা দুটকাকে খুজি
অ', মোৰো কেতিয়াবা এনেকুৱা হয়। মোৰ যেনিবা অ'চি ডি আছে যে মোৰ একাউন্টত মানে কি হয়, জানানে মোৰ একাউন্টত যেতিয়া এনেকে ধৰা ছিক্স নাইনটি নাইন আছে, ছেভেন নাইনটি নাইন আছে, অ', মোৰ মানে বহুত গাত লাগে। মোৰ মানে এটকাটো খুজি লৈ লওঁ ।
আৰু কেতিয়াবা যদি এনেকে ধৰা মোৰ হাতত যেনিবা নাইন নাইনটি ওৱান আছে। নাইনটি টু আছে, এনেকে। তেতিয়া মই এটকা দুটকাটো দি দিওঁ কাবালে।
তেনেকে মানে মিলাই থাকো মানে। কেতিয়াবা কাৰবাব পৰা লওঁ, কেতিয়াবা কাৰবা- কাৰবালে দিওঁ এনেকে মানে মিলা লি যায় মানে।
মিলি যায় অ'। এটা টাইমত মোৰ হয়, দেট আমতে খুজিব লাগে। মই দে চোন দুটকা এটা দিয়া নহ'লে টকা এটা দিয়া এনেকে থাকোঁ মই।
নাই বা তো মই মানুহটোলৈ দি দিওঁ যে টকা আছে। সি মোৰ উল্টাই, মই মানে কি কৰোঁ অ', মই যেনিবা মোৰ হাতত যেনিবা ওঠৰ টকা আছে। মই ওঠৰ টকাতো দি দিওঁ, বিশ টকা লৈ লওঁ। মানে প্ৰথমতে দি লওঁ। মানে দুটকাটো খুজিবলৈ ভাল নালাগে ন।
অ'।
কেতিয়াবা মানে ধৰা, মই মানে সেইটো বেলেগৰ লগত নকৰোঁ, মানে ধৰা বহুত বেছি নিজৰ মানুহ হ'লে মই মানে এনেকুৱা পেং কৰিবৰ কাৰণে কি কেতিয়াবা কৰোঁ। আ মানে ওঠৰ টকা দিওঁ। তাৰপাছত তাৰপিছত অলপ টাইমৰ পিছত ফোন কৰি বিশ টকা এটা লাগে দিবি নেকি! তাৰে, মই এদিন তেনেকা কৰিছিলোঁ। মই এদিন তেনেকুৱা কৰিছিলোঁ। চেভেন চেভেন্টি এইট এটা দিছিলোঁ। তাৰপিছত, মই ফোন কৰি কৈ যে, এ মোক, চেভেন এইটটি এটা লাগে, দিবিনি? এনে কৈছোঁ।
উম!
তাৰপিছত, মোক কৈছে যে, হা! তুমি এইমাত্ৰ দেখোন, চেভেন চেভেনটি এইট দিছিলা। মই কৈছোঁ, নহয় মানে। মোক, চেভেন এইটটি এটা এতিয়া, ইমাৰ্জেঞ্চি লগা হ'ল।
উম!
তেনেকে ক'লে পেলাই মানে, মই মিলাই থাকোঁ।
মিলাই থাকে আৰু। হয় আকৌ দেই এইটো। মোৰ লগতো বহুত বাৰ হৈছে।
খাতাৰনাক মানুহ মানে! মই যদি, ৰেষ্টুৰেণ্টত যেনিবা বিলটো যেনিবা, টু ফৰ্টি হ'ল হা, মানে, যেনে-তেনে অ' পানী বটল এটাকে দি দিয়ক। তুমি সেনেকেহে বোলে। একাউন্টত মানে, মিলি থাকিব লাগে।
একাউণ্টত মিলি থাকিলে, ভাল পাওঁ আৰু।
অ'! মই মিলাই থাকোঁ। আকৌ যি, পইণ্ট বিলাক যে আহে যে,
অ'! অ'!
মই যে ইমান বেয়া পাওঁ! পইন্ট বিলাক আহিলে।
মই মানে, এনেকুৱা ভাবোঁ যে, কেতিয়াবা মোক মানুহ বিলাকে কয় মানে, যেতিয়া চেলাৰী পইণ্টত সোমাব, তেতিয়া কি কৰিবি? এনেকে কয়। যে চেলাৰী বিলাক যেনিবা, বাৰ হাজাৰ নশ কিমান। পইন্টটো থাকে ন'।
উম, উম।
মান, পি এফ- চি এফ কাটে ন'? কাটে মানে, অ'! তাৰপিছত মোক মানে কয়, মই মানে, এনেকে কওঁ যে, এ, মই যদি পাৰোঁ ৰিকুৱেষ্ট কৰিম, মোক পইন্ট কেইটা নিদিব বুলি ক'ম। হাঁ! তাৰপিছত মোক এই, নিদিয়াকেহে থাকিব। চেলাৰীৰ লগত কোনে কম্প্ৰমাইজ কৰিব। মই কওঁ, দিয়াৰ লগে-লগে, মই যে কি কৰোঁ জানানে! মোৰ হাতত যেনিবা, টু ফিফটি পইন্ট ফাইভ নাইন আছে হা। মই তেতিয়া, ওৱান পইণ্ট ফাইভ এটা কাৰবালে দিওঁ হা। ‌ তাৰপিছত, সেই মানুহটোলে ফোন কৰি কওঁ যে, মোক এটকাতো ঘূৰাই দে।
ধেৎ তেৰিকা!
চিৰিয়াচলি, মই তেনেকুৱা কৰি পাইছোঁ।
তুমি ক'বা মোক, পইণ্টটো নালাগে।
খালিকে দিব নোৱাৰি ত'। অ'! গুগল পে'ত গৈ লৈ পেলাই, জিৰ' পইণ্ট ফাইভ নাইন, এনেকে মাৰিব নোৱাৰা ন'? এতিয়া, ওৱান পইণ্ট ফাইভ নাইন টোহে যাব।
ওৱান পইণ্ট ফাইভ নাইনটো যাব।
ত' সেইকাৰণে, মই ওৱান পইন্ট ফাইভ নাইন দি মেলি, ওৱানটো ঘূৰাই লৈ লওঁ। উম, উম। তাকেহে আৰু। অচি ডি থকা মানুহবিলাক ন' বহুত আচৰিত ধৰণৰ লাগে ন'!
অ'! কিছুমান অচি ডি বহুত আচৰিত আছে, দেই! তোমাৰ যিটো আছে, পইচাক লৈ।
অ'! আৰু মানে, মই ভাল নাপাওঁ! কইনচবিলাক এতিয়া, কইনচ বিলাক মানে, মোৰ কইনচ হিচাপত থাকিব লাগিব। মোৰ মানে, দুটকীয়াবিলাক দুটকীয়া ফালে, এটাটো কি কৰিব লাগে এইটো কিয় ফালে পাঁচটকীয়া বিলাক পাঁচটকীয়া ফালে আৰু মানে মোক যেতিয়া পাঁচটকীয়াতো ঘূৰাই দিয়ে ন মই বহুত অশান্তি লাগে মানে।
হিহ আকৌ বেছি অশান্তি কেতিয়া লাগে জানা পাঁচটকীয়া দুটা দিছে
উম
তাতকে দহটকীয়া এটা দি দে
অ সেইটোৱে মানে মই মানে ক'ব বিচাৰো যে নোট এটাকে দি দিলেহেঁতেন ন মোক সোমোৱাই মেলি থৈ দিলোহেঁতেন হেতেন অ মোৰ হাতত বিচ টকীয়া এটা যদি কত আছে এতিয়াহে ভাবিছো কৈ থাকোতে। মানে মই সেইদিনাখন নহয় নহয় অ হয় হয় কইনচে হয়
কইনচ অ
মই ভাবি নাপাওঁ জানে বিছটকীয়া কইনচটো কিয় উলিয়ালে বাৰু
কিয় উলিয়ালে বিছটকীয়া কইনচটো তাকে। উম একুৱা আ আহ
আগতে বহুত চখ আছিলে বিছ টকীয়া কইনচ বিলাক জমা কৰা।
অ অ প্ৰথম ওলাওতে যে
অ প্ৰথম ওলাওতে মানে কাৰোবাক দেখুৱাবলৈ ভাল লাগে যে ঐ চাহ মোৰ হাতত মইয়ো পালো বিছ টকীয়া কইন তেনেকে আগতে বহুতৰ মানে এনেকা হয়। আছিলে মানুহ বিলাকে আহি দেখাই প্ৰথম যোনটো দেখিছিলো সেইটোতো কিমান এক্সাইটমেন্টত। ঐ চা চা বিছ টকীয়া কইনচ ওলালে আমাৰো আহিলে চা এনেকে কয় এইবিলাক মানে কিন্তু মই কথাটো বুজি নাপালো মানে কইনছো ওলালে আকৌ নোটটোও চলি থাকে।
অ দৌ বন্ধা নহ'লে
তাকে
নহয় পতককে বন্ধও কৰি দিব নোৱাৰাৰে কাৰণে কৰা নাই চাগে দেই কৰিব চাগে।
উম এতিয়ালে আ এশ টকীয়া পুৰণাতো এতিয়ালৈকে চলে।
অ চলি আছে অ এশ টকীয়া পুৰণাটো চলি আছে।
আকৌ ন
পঞ্চাছটকীয়া অ পঞ্চাছ টকীয়া পুৰণাতো চলে মাজে মাজে জানা মই মাজে মাজে পঞ্চাছ টকীয়া পুৰণাতো দেখা পাওঁ।
অ চলে চলে মইও পাইছো
উম ঠিক আছে হ'ব দিয়া উম উম
ঠিক আছে দিয়া। হেল্ল'
হেল্ল'
অ আ মোবাইলটো কাম কৰা নাই নেকি ফোনটো কাটা যোৱা নাই মোৰ পৰা।
তাকে মোৰ পৰা কটা যোৱা নাই এইটো অকমান
পাৰে কিবা
উম হব পাৰে অ
অ অ